হেল্ল'!
অ' হেল্ল'।
অ' শুনিছানে?
অ' শুনিছোঁ।
কি কৰিছ?
এনেই আছোঁ আৰু, তই কি কৰি আছ।
ময়ো এনেই, বাকী ভাত পানী খালি।
অ' খালোঁ, খালোঁ। তই খালিনে?
উম, খালোঁ ময়ো। বাকী ব্যস্ত আছ নেকি বাৰু, এতিয়া তই
নাই, নাই ব্যস্ত নাই দে আছোঁ আৰু ফ্ৰী ক'চোন
উম, মানে আজি ইণ্টাৰনেটত মই কিবা চাই আছিলোঁ চাই থাকোঁতে তাতে এটা ভিডিঅ' পালোঁ, ভিডিঅ'টোত প্ৰশ্ন সুধিছিল আৰু কি মই ভাবিলোঁ, তোকেই সুধি লওঁ নেকি। সুধোনে প্ৰশ্নটো তোক?
অ', অ' ক'চোন কি বা প্ৰশ্ন?
মানে তই কি ভাব, কি মানুহ সফল হৈ ভাগ্যৰ বাবে বেছি, নে পৰিশ্ৰমৰ বাবে?
এইটো কিন্তু বৰ, কি তৰ্ক হয়। অ', মোৰ মতে দুয়োতাৰে সমান ভূমিকাই আছে। কিন্তু পৰিশ্ৰম নাথাকিলেই ভাগ্য ভাগ্যও মানে একো কৰিব নোৱাৰে, পৰিশ্ৰম মানুহ কিবা এটা পাবলৈ হ'লে, মানুহে পৰিশ্ৰম কৰিবই লাগিব। পৰিশ্ৰম নকৰিলে, ভাগ্যই নো কিমানখিনি টানি নিব।
হয় কিন্তু, মানে ময়ো তেনেকুৱা কেই ভাবোঁ আৰু কথাখিনি। মানে কিনো, কেতিয়াবা এনেকুৱা লাগে আৰু দেখিছোঁও মই কিছুমান মানুহে বেছি কষ্ট নকৰিলেও বহুত ফল পাই যায়। কেনেকৈ পাই যায় মই মানে সেইটোৱে ভাবি ভাবি মানে হেৰি কৰি আছোঁ। আহ কেনেকে পাই যায় মানে, ইমান ফল
ত' আমি তেওঁলোকৰ জীৱনৰ এটা, মানে এটাহে অংশ দেখোঁ আ' হয়তো তেওঁলোকে ক'ৰবাত কষ্ট কৰিছে। তেওঁলোকে নেদেখায় আমি কষ্ট কৰিছোঁ মানে মানুহক এইটো দেখায় কি আমি একোৱেই কষ্ট কৰা নাই, তেনেকুৱা দেখাবও পাৰে মানে আৰু আ তেওঁলোকৰ, আ জীৱনত এনেকুৱা কিবা কষ্ট থাকিব পাৰে যিটো আমি নাজানো।
উম, তই ঠিক কৈছ কিন্তু দেই, আৰু উ ক'ব গ'লে এনেও আজিকালি সামাজিক মধ্যমত যিবোৰ বস্তু দিয়ে, যিবোৰ তোৰ ফট ট ভিডিঅ'বোৰ দিয়ে। মানুহবোৰে এনেকুৱা দেখায় কি বহুতে বেছি সুখ হৈ আছে মানে একদম দুখ নাই এনেকুৱাকে দেখায়। সেইকাৰণে চাগে, এনেকুৱাকে দেখা যায় কি বস্তুবোৰ জীৱনত যিখিনি পাইছে কষ্ট নকৰাকে পাইছে, হয়নে নাই?
হয় আৰু, আ মানুহে মানে অ', মেডেলটো দেখুৱায়। যে মানে যিটো অব কিবা প্ৰতিযোগিতা হ'ল তাত যিখিনি পালে, মেডেলটো দেখায়। কিন্তু, অনুশীলনৰ বছৰবোৰতো নেদেখুৱাই ন? মানে কিবা এটা পৰিশ্ৰম কৰিছে সেই পৰিশ্ৰমখিনি নেদেখুৱাই।
উম সেইটো হয়। উম, সেইটো হয় বাৰু তই এইটো একদম মানে ভাল কথা ক'লি। এনেই তই মানে ভাগ্যত বিশ্বাস কৰ নেকি?
কৰোঁ নকৰা নহয়, কিন্তু আ সীমিতভাৱে। মানে ভাগ্যই হয়তো এটা সুযগ দিব পাৰে। কিন্তু সেই সুযগ ধৰি ৰাখিবও পৰিশ্ৰমহে লাগিব, মানে কিবা কিবা এটা কাম কৰিবলৈ হ'লে সেইটো ভাগ্যই মোক সেই কামটো দিছে, কিন্তু সেইটো কামটো ভাগ্যৰ দ্বাৰাই মই এ অ মানে সপূৰ্ণ কৰিব নোৱাৰোঁ, সেইটো মই আ পৰিশ্ৰম কৰিব লাগিব, নিজৰ আ শিক্ষা পঢ়া শুনা সেইবোৰ তাত অ দিব লাগিব তেতিয়াহে সেইবোৰ মানে আম মানে ঠিক হ'ব আৰু।
উ উ সেইটো হয় কিন্তু, বাকী এইটো মানে তই উদাহৰণে বুজাব পাৰিবি নেকি এটা উদাহৰণ দি?
উম। মানে ধৰি লওঁ আ দুজন মানুহে একে আ ইণ্টাৰভিউ অ', একেই মানে ইণ্টাৰভিউত মানে সুযগ পালে হ হয়তো সুযগটো ভাগ্যৰ বাবেই পাব মানে পালে আৰু কিন্তু চাকৰিটো কোনে পাব ভাগ্যইটো মানে চাকৰিটো দি নিদিয়ে যিজনে ভাল প্ৰস্তুতি লয় আ তেওঁলোকহে সেই চাকৰিটো দিব ভাগ্যই সেই চাকৰিটো নিদিয়ে সুযোগটো ভাগ্যই দিছে কিন্তু চাকৰিটো তেওঁলোকৰ পৰিশ্ৰম আৰু তেওঁলোকৰ প্ৰস্তুটোইহে প্ৰস্তুতিটোৱেহে মানে দিছে আৰু
তোৰ উদাহৰণটো বহুতেই বেছি ভাল লাগিল ভালকৈ কলি এইটো
আম যিবোৰ মানে খেলুৱৈবোৰক মানে চাই ল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগটো পোৱাটো এটা কথা কিন্তু পদক জিকিবলৈ হাজাৰ হাজাৰ ঘণ্টা অনুসৰণ মানে অনুসৰণ কৰে। কৰিবই লাগিব তেওঁলোকে যদি অনুসৰণ নকৰে বা অনুশীলন নকৰে তেতিয়া আম তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিব বা খেলিব নোৱাৰিব কিন্তু খেলত, প্ৰতিযোগিতাত খেলিবলৈ বা অংশগ্ৰহণ কৰাত টো এটা তেওঁলোকৰ বাবে মানে ভাগ্যৰ কথা।
অ সেইটো কিন্তু হয় দেই এইটো তই ঠিক কথা কৈছ আৰু কিন্তু কিছুমান মানুহ কেতিয়াবা কয় এনেকে কি মোৰ ভাগ্যই বেয়া মোৰ ভালকে কৰিছিলোঁ কিন্তু মই এইটোৱে ভাগ্যখনে বেয়া চাগে ভাগ্যখনত থাকিলে মই পাৰিলোৱে হৈ কৰিব এই কথাটো তই মানে কি বুজ? আৰু মানে কেনেকৈ ভাব?
মোৰ মতে বহু সময়ত আমি ভাগ্যক দোষ দি দিওঁ নিজৰ দ্বায়িত্ব কমাব বিচাৰো মানে আমাৰ সেইখিনি দায়িত্ব আছিল আমি ভালদৰে কামটো কৰোঁ কিন্তু আমি ভালদৰে নকৰিলোঁ পিছত আমি দোষ দিওঁ কে এইটো ভাগ্যৰে দোষ খ মানে ভাগ্যত, ভাগ্যত নাছিল বাবে এইটো নহ'ল আৰু কিন্তু আমি যদি চাগে ভালকৈ কৰিলে আমি ভাল হ'লহেঁতেন?
উম সেইটো হয় কিন্তু দেই। কথাটো তই ঠিকেই কৈছ আৰু কেতিয়াবা এটা কামত যদি আমি নোৱাৰোঁ, আমি যদি হাৰি যাওঁ, বিফল হওঁ তেতিয়াও মানে কওঁ কি ভাগ্যই লগ মানে ভাই গ্যই নাই মোৰ, ভাগ্যখনে বেয়া মোৰ এনেকে কম হয়নে নাই ক?
হয় আৰু মানে অথচ আমি সেই কামটোৰ বাবে সঁচাকৈয়ে প্ৰস্তুতি লৈছিলো নে নাই সেইটো নিজকে সোধাও নহয় মানে কিবা এটা কাম, যিটোৰ বাবে আমাৰ বিফল হ'লো সেইটো আমি ভালদৰে কৰিছিলোঁ নে কৰা নাই সেইটো আমি কিন্তু নিজকে নুশুধোঁ, অকল ভাগ্যকে দোষী দি দিওঁ।
উম সেইটোৱেইটো একদম ঠিক কথা কৈছ। আৰু বিফল হ'লে যে ভাগ্যক দোষ দিও মানে সফল হ'লে কওঁ তোক মানে মই, হা মই তোক মানে সহজ ভাষাত বুজাওঁ। এতিয়া চা, আমি যদি কিবা এটা বস্তু এটা কাম এটা কৰিলে আমি যদি নোৱাৰোঁ আমি এনেকে কৈ দিওঁ কি ভাগ্যখনেই মোৰ বেয়া, ভাগ্যখনে মোৰ লগ নিদিলে কিন্তু আমি যদি সেই বস্তুটো সফল হওঁ, আমি যদি পাৰোঁ, আমি যদি জিকি যাওঁ তেন্তে আমি কওঁ কি, মোৰ পৰিশ্ৰমৰ ফল। মই বেছিকে কষ্ট কৰিছিলো সেইকাৰণেহে এই ফলটো পালো। কিন্তু আমি এনেকে নকওঁ কি মোৰ ভাগ্যখন ভাল। মই সেইকাৰণে পালো, আমি যাই কিনে কওঁ কি, মই কষ্ট কৰিছিলো মই পৰিশ্ৰম কৰিছিলো সেইকাৰণে পালো। হয় নাই?
এইটোতো হয়, এইটোতো মানে মানুহৰ স্বা মানে স্বভাৱেই এইটো এনেকুৱাই কৰিব মানে কিবা এটা উম হাৰি গ'ল হাৰি গ'লে মোৰ ভাগ্যই বেয়া মোৰ ভাগ্যতে নাছিল। আৰু কিবা এটা উম পাইছে যদি এইবোৰ মোৰ কষ্টৰ ফল হৈছে এইটো মই পৰিশ্ৰম কৰিছিলোঁ সেইবাবেই হৈছে। তেতিয়া কিন্তু ভাগ্যক মানে নকয় কি মোৰ ভাগ্য আছিল বাবে মোৰ হ'ল এনেকুৱা নকয় এইটো মানুহৰ স্বভাৱেই।
সেইটো হয় কিন্তু আৰু এটা কথা যদি মানে মই মানো আৰু। কি সকলো মানুহে মানে একে ঠাইৰ পৰাই আৰম্ভ নকৰে। হয় নে নাই? ক চোন ক এইটো তই।
হয়, এইটো একদম সঁচা আৰু কোন কোনোবাই মানে এ ভাল পৰিব পৰিৱেশ থাকে। আৰু কোনোবাৰ নাথাকে। আ আৰু কোনোবাই মানে সৰুৰে পৰা আ সুবিধাটো পায়। কিন্তু কিছুমানে নাপায় এ একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব লাগে।
উম, সেইটোৱে। তেন্তে মানে সেই ক্ষেত্ৰত ভাগ্যৰ ভূমিকা থাকিল নেকি, তই ক চোন ক!
থাকেই আমি কোন পৰিয়ালত জন্ম ল'ম। আ কেনেকুৱা পৰিৱেশ পাম। এইবোৰ আমাৰ হাতত মানে আমাৰ হাতত নাথাকেই। এইবোৰ অ' মানে এইবিলাক জন্মগত। কিন্তু তাৰ পিছত কি কৰিম সেইটো মানে বহু পৰিমাণে আমাৰ হাতত থাকে। আমি আমি সময়বোৰ কেনেকে কটাম বা আমি কিদৰে আমাৰ জীৱনটো এ জীৱন যাপন কৰিম সেইটো আমাৰ হাতত থাকে।
উম, সেইটো হয় কিন্তু এইটো তাৰমানে বহুতেই বেছি ভাল কথা কলি। আৰু মই ভাবো কি আমাৰ যদি আৰম্ভণিটো সেইটো তোৰ মানে ভাগ্য হ'ব পাৰে। কিন্তু শেষটো বহু পৰিমাণে আমাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে, কি আমি কেনেদৰে সিদ্ধান্তটো ল'ম। কেনেদৰে আমি যাম কেনেদৰে আমি কৰিম সেইটো ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে, মই ভাবো আৰু এইটো কথা মোৰ মানে পৰিকল্পনা আৰু।
একদম আৰু এটা কথা পৰিশ্ৰমৰ ফল সদায় মানে লগে লগে নাহে। অলপ ধৈর্য্য ধৰিব লাগিব।
উম, সেইটোৱে সমস্যা। আমি এতিয়াৰ মানে সকলো বস্তু সোনকালে বিচাৰো। তোৰ তই মানে যেতিয়া বস্তু এটা আৰম্ভ কৰিবি এনেকুৱা হয় কি মোক লাগে এইটো আজি আৰম্ভ কৰিছো মানে মোক আজিয়ে পইচাটো লাগিব এনেকুৱা বস্তু। মোৰো তেনেকুৱা হৈছিল মই মানে কি কৰিছিলো আমাৰ ষ্টাৰ্টআপ যে থাক তাকে ষ্টাৰ্টআপ খুলিছিলোঁ আৰু মোৰ বিদ্যালয়ত হৈছিল আৰু তাত মই মানে কিবা এখন খুলিলোঁ মই ভাবিছিলোঁ কি মানুহ আহক মই পইচা পাম এনেকুৱা এনেকুৱাকে কিন্তু এনেকুৱা নহয় চব বস্তু সহজে মানে পাব বিচাৰিব নালাগে আৰু সেইটোৱেতো আমাৰ ভুল মানুহৰ কি আমি সকলো বস্তু একদম মানে সোনকাল বিচাৰোঁ সেইটোৱে বিচাৰিব নালাগে আ তোৰ লগত কথা পাতি বিষয়টো ভালেই লাগিল ঠিক আছে তেন্তে আৰু আমি কথা পাতিম এই বিষয়ত বেলেগ বিষয় লৈ নে কি কৱ
অ অ হ'ব আৰু।
ঠিক আছে